নমস্কাৰ, কওক?
নমস্কাৰ। হয় মই আপোনাৰ লগত ইন্টাৰনেটৰ বিষয়ে অলপ আলোচনা কৰিব বিচাছিলো?
হয় নিশ্চয়।
হয়, আপুনি অলপ ইণ্টাৰনেটৰ বিষয়ে কৈ দিবচোন।
হয়, মই যিখিনি জ্ঞাত, মই নিশ্চয় ক'বলৈ চেষ্টা কৰিম আৰু যিখিনি আপুনি জ্ঞাত সেইখিনি মোক জনাব বুলি আশা থাকিল।
হয় নিশ্চয়।
হয় ইন্টাৰনেট বুলি ক'লেটো বৰ্তমান যুগৰ অ'লাগতিয়াল বস্তু সকলো মানুহৰে। আপোনাৰ যি যিটো বস্তুত আপোনাৰ তথ্যয়ৰ সকলোখিনি আপোনাৰ পোৱা যায়।
হয়।
ইণ্টাৰনেটৰ প্ৰথম আৰম্ভণি আপোনাৰ ঊনৈছশ ঊনসত্তৰ চনৰ আমেৰিকাত হোৱা বুলি কব পাৰি।
হয়।
হয় ইণ্টাৰনেটৰ আপোনাৰ সুবিধা-অসুবিধা দুয়োটা ক্ষেত্ৰই চাব পাৰি। যিমান খিনি আপোনাৰ সুবিধা থকা দেখাছে সিমান আপোনাৰ অসুবিধাও দেখা পোৱা যায়। ইণ্টাৰনেটৰ বিষয়ত হয়। আপোনাৰ সুবিধাৰ ক্ষেত্ৰত ক'ব গ'লে শিক্ষাৰ ক্ষেত্ৰত হওঁক, যোগা-যোগ ব্যৱসায়, আপোনাৰ মনোৰঞ্জন বা স্বাস্থ্যৰ ক্ষেত্ৰত বহুতো সুবিধা দেখা যায়, যেনে আপোনাৰ এতিয়া আপুনি যোগাযোগৰ ক্ষেত্ৰত বুলি ক'লে আপোনাৰ হোৱাটছআপ ফেচবুক ইমেইল এইবোৰ কথা প্ৰথমে কবই লাগিব। হয় আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ যেনেকুৱা আপোনাৰ অনলাইন শ্বপিং, আপোনাৰ অনলাইন বজাৰ ক্ষেত্ৰত কথা খিনি কব পাৰি। আপোনাৰ এমাজন, ফ্লিপকাৰ্ট এইবোৰ কথা প্ৰথমে লেখত ল'বলগীয়া।
হয়।
হয় সেইবোৰ আপোনাৰ ইন্টাৰনেটৰ যোগেদি আপোনাৰ বৰ্তমান চলি আছে। বৰ্তমান বিশ্বত আটাইতকে দ্ৰুতবেগী আপোনাৰ তথ্যৰ উম জানিব লগা হ'লে আপোনাৰ ইন্টাৰনেটটো খুবেই প্ৰয়োজন।
প্ৰয়োজন হয়।
হয় আপুনি যিখিনি জ্ঞাত মোক অলপ জনাবচোন।
হয় ইণ্টাৰনেট বুলিলে মই ভাবো যে এটা বিশ্ব সব্যাপী চলা ডিজিটেল প্ৰক্ৰিয়া যিটো দ্বাৰা আমি ধৰি লওক গোটেই পৃথিৱীখনৰ ইটোমূৰাৰ পৰা সি সকলোখিনি খবৰ আহ এটা ক্ৰিকত পাব পাৰো।
হয়।
হয় আহ ইণ্টাৰনেটৰ আমাৰ বহুতো ভাল কামতো ব্যৱহাৰ হয়, বেয়া কামতো ব্যৱহাৰ হয় ইয়াৰে দুটা মানে সুবিধা আছে।
হয় হয়।
ধৰি লওক এটা বেয়া ভালৰ এটা ভাল ভালৰ মানে দুটা আছে।
হয় হয়।
হয় ইণ্টাৰনেটটো বৰ্তমান সময়ত আপোনাৰ বিভিন্ন ভাল কামত ব্যৱহাৰ কৰা হয়, যেনে ধৰি লওক কিছুমান তথ্য জানিব বাৰু আপুনি। হয়! ইটো মূৰৰ পৰা, সিটো মূৰৰ কিছুমান কথা জানিবৰ বাবে বৰ্তমান সময়ত আঁ মংগল গ্ৰহ বা কিছুমান বেলেগ গ্ৰহত অঞ্চ কৰাৰ কাৰণে ইণ্টাৰনেট এটা বহুত গুৰুত্বপূৰ্ণ
হয় এইটো বহুত ভাল দৰকাৰী কথা ক'লে আপুনি হয়।
হয়। ইণ্টাৰনেটটো বৰ্তমান সময়ত, সকলো মানুহে ব্যৱহাৰ কৰিব লাগে।
হয়! আপোনাৰ অসুবিধাৰ ওপৰত অলপ জনাবচোন? যেনে, আপুনি সুবিধাৰ কথা ক'লে?
হয়! ইণ্টাৰনেটটো বৰ্তমান সময়ত, বহুতো সৰু- সৰু, ল'ৰা- ছোৱালীয়েও ব্যৱহাৰ কৰে।
হয়! হয়!
হয়! যাৰ ফলত, ইণ্টাৰনেটত কিছুমান বেয়া প্ৰভাৱো আছে, বেয়া বস্তু
হয়! গেম খেলাৰ কথাও আপোনাৰ দেখা যায়। সেইটোৰ ফলত, বহুখিনি আপোনাৰ সময় অপচয় হয়। হয়!
আঁ কিছুমান অনলাইন গেম বা অনলাইন পইছাৰ গেম খেলা কিছুমান সৰু ল'ৰা -ছোৱালীয়ে ইণ্টাৰনেট তাৰপৰা, সেইবোৰ বহুত হ'ল কাৰণে শিকি লয়। কাৰণ, সিহঁতে এনেও গেমৰ প্ৰতি ৰাপটো বেছি থাকে।
হয়!
হয়!
আপোনাৰ স্বাস্থ্যৰ সমস্যাও দেখা পোৱা যায়।
হয়! ইণ্টাৰনেটত বেছি সময়, কটালে আপোনাৰ চকু বেয়া হোৱাৰ চাঞ্চ থাকে। মোবাইল বিষ হয়। সৰু ল'ৰা -ছোৱালীবোৰৰ স্বাস্থ্যৰ ফালতো বহুতখিনি ক্ষতি হয়। হয়!
অসুবিধাৰ ক্ষেত্ৰতো হয়। আপোনাৰ ভুৱা বাতৰিসমূহো বহু ক্ষেত্ৰত, আপোনাৰ অ'! সেইবোৰে দেখা পোৱা যায়। ফেক নিউজ শুনা। যিমানখিনি আপোনাৰ হয়! সঁচা তথ্য সেই কৰে। কিছুমান, আপোনাৰ তথ্য আপোনাৰ, ভুৱা বাতৰিও আপোনাৰ প্ৰচাৰ কৰে। সেইটোও আপোনাৰ অপকাৰীতাত দেখা যায়।
দেখা যায়। অ'! কিছুমানে ভাল কামত ব্যৱহাৰ কৰে, কিছুমানে আকৌ বেয়া
বেয়া কামত ব্যৱহাৰ কৰে। হয়! আৰু বৰ্তমান চলি থকা আপোনাৰ, চাইবাৰ অপৰাধৰ কথাটো ক'বই পাৰি।
ক'বই পাৰি। হয়! এইটো এটা বহুত ডাঙৰ স্কেম হয়। যাৰ দ্বাৰা আঁ মানুহৰ বেংক একাউণ্ট হওঁক বা মোবাইলে কিছুমান পাৰ্চনেল একাউণ্ট হেক কৰি, পাব্লিক কৰি দিয়ে ডাটাবোৰ।
হয়! অপকাৰীতা বহুখিনিয়ে আহে। আপোনাৰ মো'বাইল, যেনেকুৱা ইণ্টাৰনেটৰ কথা ক'লে আপোনাৰ পৰিয়ালৰ লগত হওঁক বা লগ বন্ধুৰ লগত আপোনাৰ কথা বতৰা কমি যায়। বা আপোনাৰ সম্পৰ্ক সম্পৰ্কবোৰ লাহে লাহে আ আজিৰ যুগত প্ৰায়, লাহে লাহে কমি অহা দেখা গৈছে। বিশেষকে, আপুনাৰ ইণ্টাৰনেটটোৰ কাৰণে? হয়! ইণ্টাৰনেট আমি দিনটো প্ৰায় স সময়ে, বেছিভাগ সময়ে আপোনাৰ, ইন্টাৰনেটত আমি জড়িত থাকোঁ।
হয়!
হয়! সেইখিনিও। সুবিধা খিনিও ক'ব লাগিব তাৰে লগতে।
মই জানিব বিচাৰিম, ইণ্টাৰনেটটো কেনেকুৱা ধৰণৰ ব্যৱহাৰ হ'ব লাগে আপোনাৰ মতে?
হয়! ইণ্টাৰনেটটো ব্যৱহাৰ হ'ব লাগে বুলি যি, নিয়মীয়াভাৱে ব্যৱহাৰ কৰিব, যিখিনি কামত আমাৰ প্ৰয়োজন সেইখিনি আমি ব্যৱহাৰ কৰিব লাগে
সেইখিনি আমাৰ একেবাৰে নহলে নহয় আৰু তেনেকুৱা তথ্যসমূহ জনাৰ কাৰণে বা শিক্ষাৰ ক্ষেত্ৰত ল'ৰা -ছোৱালী যিবোৰ আপোনাৰ, নজনা কথা! সেইবোৰ আপুনি ইণ্টাৰনেটৰ পৰা চাই। সেইবোৰ, জা জনাটো প্ৰয়োজন। সেইবোৰত বহু খিনি আপুনাৰ সুবিধা সুবিধাৰ কথা ক'ব পৰা যায়। বা আপোনাৰ যোগা- যোগৰ ক্ষেত্ৰত তেনেকুৱা! আমি ইয়াতে বহি আছোঁ। আপোনাৰ আন এখন ঠাইৰ পৰা আপুনি যোগাযোগ সংযোগ কৰিব পৰা যায়। আজিকালি আপোনাৰ ভিডিঅ' কল সংযোগে আপোনাৰ দূৰ দূৰণিৰ মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব পৰা যায়। বা মেলৰ জৰিয়তেও আপোনাৰ বহুখিনি তথ্য আপোনাৰ আদান প্ৰদান কৰিব পৰা হ যায়।
হয় হয় হয়
এ আপোনাৰ মনোৰঞ্জনৰ বিষয়টোও ক'ব লাগিব যেনেকুৱা আপোনাৰ গান হওক চিনেমা সেইবোৰ বা খেল আজিকালিতো আপোনাৰ ইন্টাৰনেটৰ যোগেদি আমি ঘৰতে বহি খেল উপভোগ কৰিব পাৰো সেইটো বহুত ভাল ভাল বুলি ভাবো হয় হয়
যিটো বস্তু আমাৰ যেতিয়াই চাব ইচ্ছা যাব তেতিয়াই আমি সেইটো চাব পাৰো
হয় বেলেগ এখন দেশত খেলা চলি থাকে আমি ঘৰতে বহি যিটো উপভোগ কৰিব পাৰো সেইটো বহুত খিনিয়ে আপোনাৰ সুবিধা বা লাভদায়ক হ'ব বুলি ভাবো
হয়
আজিকালি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ক'ব পৰা যায় বা আপোনাৰ মেডিচিন টা ঔষধ এটা প্ৰয়োজন হলে আপোনাৰ দোম উ ফাৰ্মাচী লৈ ন নগৈ আমি অনলাইন যোগেও আপোনাৰ সেই গৰুকো আনিব পাৰো সেইবোৰো আপোনাৰ
হয় অনলাইন অনলাইনৰ লগতে আজিকালি কয় বস্তু পৰা লাগতিয়াল সামগ্ৰীবোৰ আনিবলৈ এয়া ইমান গৰম বা হেৰিত বাহিৰত যোৱাৰ কোনো প্ৰয়োজন নাথাকে হয় এতিয়া আমি ঘৰতে বহি পাব পাৰো
হয় আপোনাৰ পান কাৰ্ড হওক আধাৰ কাৰ্ড, ৰে'লৰ টিকেট এইবোৰো ক্ষেত্ৰতো আপোনাৰ ইন্টাৰনেটৰ প্ৰয়োজন
অ কোনো ধৰণৰ তাত যাই লাইন ধৰিব নালাগে
লাই ধৰিবলে মোবাইলতে আমাৰ সকলোখিনি আমি কৰিব পাৰো হয় হয় আৰু আপোনাৰ যিবোৰ আমি পৰীক্ষা আমাৰ পৰীক্ষা দিয়া যায় আমাৰ সেই পৰীক্ষাৰ পৰা খলা ফলসমূহো আগতে আমি বহুত দেৰিলৈকে আমি ৰখি থাকিব লগা হৈছিলে ফলাফলৰ জানিবৰ কাৰণে আজিকালি আমি বহু সোনকালে বহুত অতি শীঘ্ৰে আমি জানিব পাৰোঁ যিবোৰ ইন্টাৰনেটৰ জৰিয়তে
হয় আৰু এইবোৰৰ ফলাফলো বৰ্তমান সময়ত সেইবোৰো ফলা ফলো এতিয়া বৰ্তমান সময়ত ইণ্টাৰনেটৰ দ্বাৰাই প্ৰচাৰিত হয়
হয় হয় হয় বিভিন্ন ৱেবচাইটৰ দ্বাৰাই আমি বহুতো বহুত সোনকালে আমি জানিব পাৰো সেইটোও বহুখিনি আপোনাৰ লাভদায়ক হয়
হয়
হয় বহুত আপোনাৰ সেই উকাৰিতা অপকাৰিতা দুটা দিশে আমি চাব পাৰো সেইকাৰণে ইণ্টাৰনেটৰ ভাল ভালে যদি আমি বস্তুটো আমি ভাল ভাল ভাৱে আমি প্ৰয়োগ কৰো নিশ্চয় ভালৰ ফালে যাব যদি আমি বেয়াই দিশ দিশে আমি বেছি আপোনাৰ ব্যৱহাৰ বেয়াৰ ফালেহে হ'ব সেইটো আমি নিজে নিজক চম্ভালিব লাগিব।
হয় সেইটো অ' সেইটো নিজৰ ওপৰত নিজে যিটো ফালে কৰিব সেইটো সেইটোৰ ফালে যাব।
হয় এতিয়া সৰু ল'ৰা ছোৱালীয়ে আমাৰ নাজানে হলে সেইবোৰক অভিভাৱকসকলে আমি সিহঁতক আমি শিকোৱাব লাগিব
হয় সিহঁতক গাইড কৰাটো আমাৰ দায়িত্ব
হয় হয় হয় কাৰণ সিহঁতে জাস্ট মবাইলটো দি আজি কালিটো আপোনাৰ ইন্টাৰনেট টো প্রায় মানে ব্যস্ত ৰাখিবৰ কাৰণে আমাৰ মোবাইলটো দিয়া যায়। ত, মোবাইলতটো দিয়া মানে ইণ্টাৰনেটটো আগে অন কৰিবই আপোনাৰ চলাবইে ত ইণ্টাৰনেটটো আগে দিয়ে ত সেই বোৰ ন কৰ নকৰি আপুনি খেলা ধূলাত যদি ব্যস্ত ৰাখে শিশুটিক নিশ্চয় ভালৰ দিশে আহিব সেই ইন্টাৰনেট তোৰ সেইটোও আপোনাৰ বেয়া দিশে যায়।
হয়। এই, ইণ্টাৰনেটৰ পৰা তেওঁৰ মনোযুকটো ইণ্টাৰনেটত সোমাই যায় আৰু হয় ত মূৰৰ বিষ বা চকুৰ কিছুমান দেহৰ অসুস্থ হ'ব পাৰে।
হয় চকুৰ বেমাৰ সাধাৰণতে সৰু ল'ৰা ছোৱালীৰ নহয় ডাঙৰৰো আমাৰ বে বেছি সময় যদি আমি ইণ্টাৰনেট চলাই থকা যায় আমাৰ ডাঙৰৰো সেইটো দেখা পোৱা যায়। আপোনাৰ ডিঙিত বি মূৰৰ বিষ চকুৰ অসুখ সেইখিনি আমাৰ আগত হয়য়ে আপোনাৰ বেছি সময়
আৰু আ প সৰু ল'ৰা-ছোৱালী পঢ়া শুনাত ৰাপ কমি যায় কাৰণ তেওঁলোকৰ ইন্টাৰনেটৰ গেমবোৰত মনোযোগ টো বেছি হয়।
হয়, হয়, হয় আৰু আকৰ্ষণৰ বিষয় যিহেতু সেইটো সেই কাৰণে সোনকালে আশক নহয় এইটোৰ প্ৰতি।
হয়।
হয় আপোনাৰ লগত বহুতো নজনা কথা জানিব পাৰি বহুতখিনি ধন্যবাদ জনাইছো আপোনাক।
হয় মইও জানিব পাৰিলো বহুতখিনি নজনা কথা ভাল লাগিল।
তো সময়তে আপোনাৰ পৰা নজনা কথা জানিব পাৰিম বুলি। হয় নিশ্চয় ঠিক আছে ধন্যবাদ।